হেল্লো, অ', শুনিছোঁ শুনিছোঁ। আপুনি শুনিছে?
শুনিছোঁ।
হয়, কি কৰি আছে?
এনেই বহি আছোঁ বাহিৰত কাৰেণ্ট নাই।
হয় হয় বাহিৰত বহুত ধুনীয়া বতাহো দি আছে, বতাহতে বহি আছে চাগে?
বতাহতে বহি আছোঁ বাহিৰত চোতালত ওপৰৰ আকাশত চাই আছোঁ তৰা বিলাক।
অ' হয়, হয়, আপুনি মোৰ একেবাৰে শৈশৱৰ দিনবোৰ মনত পেলাই দিলে। আগতে আমি এনেকৈ মামাহঁতৰ ঘৰত গ'লে ৰাতি কাৰেণ্ট গ'লে মানে ধুনীয়াকে এনেকে আকাশৰ তলত বহি লৈ পিনে তৰা গন্তি কৰি থাকোঁ তৰা। চাওঁ আজিকালিতো তৰা দেখিবলৈ নোপোৱা হলোঁ।
উম, উম, সেইটোতো হয়, তৰা এতিয়া আপোনাৰ প্ৰদূষণৰ বাবে তৰা। তৰা হওঁক কিবা হওঁক একো বস্তু নাইকিয়া হ'ল এতিয়া।
হয়, হয়, একেবাৰে ঠিক কথা কৈছে, আপুনি।
চোতালত বহি থাকি। যেতিয়া তেতিয়া শুনা পাইছিলোঁ আপোনাৰ শিয়ালৰ আৱাজ। শিয়ালৰ শব্দ এনেকে কিবা কিবি জন্তু জানোৱাৰো শব্দ। শুনা পাইছিলোঁ। এতিয়াতো সেইবিলাকো নাইকিয়া হৈ গ'ল। গছ গছনি কাটি আছে, প্ৰদূষন বাঢ়ি আছে।
হয়, হয়।
উম।
ঠিক কৈছে আপুনি এতিয়া যান্তিকত তাৰ জীৱন হৈ গৈছে সকলোৰে মানুহৰ আহৰিয়ে নাইকিয়া কিয়া হৈ গৈছে যে মানুহে নিজৰ জীৱনত অলপমান। সময় উলিয়াই পিনে অলপমান দেৰি ফূৰ্তি কৰিব বা নিজৰ জীৱনতোক আঙলিয়াই। চাব।
সেইটোতো হয়, এতিয়া সময়ৰ লগত চ'ব বস্তু সলনি হৈ হৈ আহি থাকে। সেনেকেই সলনি হৈ হৈ যাই আছে।
শৈশৱৰ দিনবোৰ। শৈশৱৰ দিনবোৰ সচাকে বৰ ধুনীয়া আছিলে। সেইবোৰ দিন আৰু কেতিয়াও ঘূৰাই নাপাওঁ আৰু।
অ'সেইবিলাক কেনেকে পাব।
হয়, ককা-আইতাৰ সাধু কথাবোৰ যেতিয়া আমি শুবলৈ বিচাৰো। বিচৰনাত মানে শুবলৈ যাওঁ তেতিয়া মানে মোৰ আইতাই আৰু। মোক ৰামায়ণ মহাভাৰতৰ কাহানী বোৰ শুনাইছিলে। ককাৰ লগত যেতিয়া জুইশাল জুইশালত বহি থাকো তেতিয়া ধুনীয়াকৈ আমাক মানে। ককাই এই ধুনীয়া সাধু কথাবোৰ শুনাইছিলে।
আইতা ককাই গোটেইখিনি কথা কৈছিলে আৰু সিহঁতৰ। শৈশৱৰ কথাবিলাকো।
অ' শৈশৱৰ কথাবোৰ কৈছিলে হয়, হয়, হয়।
কেনেকে কি হৈছিলে তেতিয়াৰ দিনত কি হৈছিলে।
কি হৈছিলে হয়।
ছেম এতিয়া আমিও আগবাঢ়ি যাই আছো আমাৰো। তলৰ হেৰিখিনিয়ে ক'ব। এতিয়া আমাৰ এতিয়া আমাৰ যোনটো তলৰ জনেৰেশ্যন থাকিব সিহ এতিয়া হেৰি কথা এনেকুৱা আইতা ককাৰ কথা শুনিব। তাৰ পিছত সিহতৰ এনেকে উঠি উঠি আহি থাকিব, সেইতোয়ে জীৱনতো চবৰে।
হয় দিয়ক হয়, হয়। ঠিকে কৈছে, আপুনি বাকী আৰু ক'ব আপুনি ভাত পানী খালে।
ভাত পানী খোৱা নাই, খাম। ভাত খাম, উম। আহ কাৰেণ্টটো আহিলে ভাতটো খাম।
হয়, নাই নাই ময়ো খোৱা নাই বাৰু আমাৰ এনেও। পলমকৈ খোৱা যায়, এতিয়াও এতিয়াও খোৱা নাই আমি। অ' সময় আছে। হয়, হয়, আমাৰ দেৰি হয় এনেও খোতেও দেৰি হয়, খাওতেও দেৰি হয়।
এইটোতো বেয়া স্বভাৱটো। আৰু এতিয়াতো চবটো সলনি কৰিব লাগে, এইটো বস্তু স্বাস্থ্যৰ কাৰণে ভাল যদি।
চবটো ভাল হয় মানে।
হয়, হয়। বুজি পাইছোঁ কিন্তু কি কৰিব আজিকালি মানুহৰ মানে টাইম টেবুল নোহোৱাই হৈ গৈছে। গতিকে আমাৰো টাইম টেবুল নোহোৱা হৈ গৈছে।
মানুহ টাইম টেবুল থাকিব কেনেকে, এতিয়া আমি আহোঁ কাৰ্য্যালয়ৰ পৰা কাম কৰি কিনে। কাম কৰি কিনে আহৈতে দেৰি হয়। দেৰি হয়, আঠটা বজাততো ঘৰত আহিয়ে পাওঁ কাম কৰি কিনে, তাৰপিছত আকৌ বহি কিনে ভাত বনাই খাম, এইবিলাকৰ সময় গুচি যায়। এতিয়া যেন টাইম টেবুলটো চেঞ্জ হৈ যায় আৰ।
হয়, হয়। তাৰকাৰণে স্বাস্থ্যৰো মানুহৰ বহুত সমস্যাই দেখা দিছে হম, হম, হয়।
সমস্যাই দেখা দিছে।
উম। বাৰু, আৰু এতিয়া গৰমৰ বন্ধ পাইছেহি ওচৰত কৰবাত ঘুৰিব যোৱাৰ কিবা প্লেনিং বনাইছে নেকি? অহ। অহ, হয় বাৰু এইটো কিন্তু এনেই আৰু কৰবাত এনেই গৰম বুলি বুলি কৰবাত ঠাণ্ডা ঠাইত ঘুৰিব যোৱাৰ কিবা প্লেনিং।
সেনেকুৱা প্লেনিং আছে অহ, শ্বিলং মেঘালয়ৰ ওচৰতে পৰে। গাঁৱৰ পৰা আহোঁ একবাৰ গাঁৱৰ পৰা আহি কিনে তাৰপিছত চাওঁ দুদিন মানৰ কাৰণে এনেই শ্বিলংৰ পিনে যাম বুলি ভাবিছোঁ।
হয় আপোনাৰ গাওঁ ক'ত?
মোৰ গাঁও ধেমাজি।
অহ, আপুনি ধেমাজিৰ নেকি?
উম, হয়। এইখিনি তাৰপিছত এনেকে গাঁৱৰ পৰা আহি কিনে এতিয়া যাম আৰু বাকী হেৰিত। শ্বিলং যাম দুদিনৰ কাৰণে, শনিবাৰ ৰবিবাৰ ত' তাতে থাকিম। উম, থাকি কিনে চাম অলপ লাইট লুম হৈ গ'ল। ৰাংচৰি হৈ গ'ল ডাউকিৰ পিনে ত' এতিয়া হেৰি মাটি খহা বুলি কৈ আছে, বৰষুণ বেছি হৈছে।
হয়, হয়। ডাউকিখন এনেও আপোনাৰ গৰমৰ দিনত যাবলৈ বেয়াই, কাৰণ পানী বহুত বাঢ়ি যায় পানীবোৰ লেতেৰা হৈ যায়। ঠাণ্ডাৰ দিনত হে একদম ক্লিয়াৰ হৈ থাকে পানীবোৰ। ঠাণ্ডা দিনত গৈ পিনেহে আপুনি ভাল পাব।
অহ, সেইটোয়ে হয় ঠাণ্ডা দিনত গৈ কিনে ভাল পাব। কিন্তু ঠাণ্ডা দিনত আৰু বেছি ঠাণ্ডা পৰে ন' তাতে।
পানীতো তাতে চাফা হয়। পানীতো চাফা হয় ঠাণ্ডা দিনত কাৰণ বৰষুণ-চৰষুণ নহয়। তেতিয়া কিন্তু শ্বিলংতো ঠাণ্ডাটো বেছি।
কিন্তু শ্বিলংত এতিয়া মই শুনিছোঁ, আপোনাৰ কিছুমান ৰাস্তা বন্ধ হৈ হৈ পৰিছে, মানে ভূমিস্খলনৰ কাৰণে।
উম।
গতিকে এতিয়া যোৱাটো আপোনাৰ ৰিক্সি হ'ব যেন পাইছোঁ মই।
সেইটোয়ে এতিয়া যদি উম, লগৰ বিলাকে যদি কয় যাম বুলি তেনেহ'লে, এনে যাই চাই আহিম আৰু যদি ভূমিস্খলনটো যদি ৰাস্তাখিনি ঠিক কৰিছে ভূমিস্খলনৰ ৰাস্তাটো ঠিক কৰি আছে চৰকাৰে কৈছে ঠিক কৰিব বুলি
হয় হয় আৰু আৰু বাকী ক'তো ঘূৰিব যোৱাৰ তেনেকুৱা
বেলেিগ বেলেিগ নাই আৰু তেনেকুৱা ভাবা নাই যোৱাৰ কথা তাতে যাম এতিয়া তাৰপিছত আহি কিনে আকৌ ালৈ অফিচ বিলাক আছে অফিচ চাকৰি
আৰু বাকী আপুনি গাঁৱত গাঁৱত কেতিয়া যাব?
গাঁৱত গাঁৱত যাম আকৌ উম আপোনাৰ তাৰ পৰা দুদিন ঘূৰি আহনে তাৰপত যাৱত কিন্ত এসপ্তাহৰ কাৰণে যাম এইবাৰ
হয় হয় হয় হয় অ', তিয়া চবে গাঁৱে ফুৰিব গৈ আছে গাঁৱতে এতিয়া আৰাম অলপমান গৰমতটো কম হ'ব যিয়ে গৰম পৰিছে চহৰত
অ', তাতে প্ৰদূ প্ৰদূৰষণতটো অলপ কম জনসংখ্য্া অলপ কম আছে
হয় হয়
সেইটো কেনে অলপমান তাতে অলপমান ভাল লাগে যোনটো বতাহ বায়ু হেৰি আছে সেইখিনি মানে অলপ ভাল আৰু চা যোনখিনি উশাহ নিশাহ আমি লওঁ যেনেকে এতিয়া চহৰত উশাহ নিশাহ মানে ধঢল ধূলি বালি প্ৰদূৰ্ষণ সেইবিলাকে কিন্তু তাতে সেইবিলাক নাই তাতে অলপমান চাফা তাতে ঘৰুৱা বস্তু খাব পায় ইয়াতে যেনেকে বস্তুৰ সুত দিয়া থাকে তাতে নাই সেনেকুৱা ঘৰৰে খেতিৰ হওক কিবা হওক
উম হয় বাৰু হয় গাঁৱৰ পৰিৱেশটোয়ে বেলেগ হয় গাঁৱত দিন বোৰে বে মানে কেতিয়া গুচি যায় সময়বোৰ কেতিয়া কি যায় ক'বই নোৱি
উম উম ৰাতিপুৱা জ্বলদি উঠা যায় তেতিয়া তাতে ৰাতিপুৱা পাঁচটা বজাৰ পৰা গধূলি পাঁচটা মানে ৰাতি
হয় হয় গাঁৱৰ মানুহ বোৰে সোনকালে ভাত চাত খাই শুই ন আৰু ৰাতিপুৱা সোনাল সোনকালে উঠিব উঠিবই তেওঁলোকৰ যোনটো জীৱন ধাৰণা সেইটো খুবেই য আমি আকালি ল'ব পাৰো তেতিয়া আমাৰ স্বাস্থৰ সমস্যা বহুত কম হৈ যায়
সেইটো আকোৱালি ল'ব পাৰি কিন্তু ইয়াতে সেইটোৱে প্ৰব্লেমটো হেৰি হয় দিগদাৰি হয় যে এই অফিচৰ কেনেে অফিচৰ এটা টাইমিং বান্ধি থৈ দিয়ে যে দহটা বজাত পৰা আঠটা বজালৈকে কাম কৰিবই লাগিব আপুনি কিন্তু গাঁৱত গাঁৱত দৰে নহয় আৰু গাঁৱত এতিয়া খেতি কেনে মানুহখিনি ওলাই যায় ৰাতিপুৱা পাঁচটা বজাতে পাঁচটা ছয়টা বজাতে খেতি কেনে ওলাই গল পথাৰত থাকে হাল বালে কোনোবা ৰোৱা ৰোৱা মা বন্ধা কৰিলে
উম
তাৰে পথাৰতে খোৱা লোৱা কৰে গোটেইখিনি মানুহে দুপৰ হজটো হেৰি দেখায় পথাৰতে খাই তাৰপাছত আহে গধূলি গধূলি আহি কিনে গধূলি আৰু কি অলপ সন্ধিয়া হোৱাৰ লগে লগে আহে তাৰ সন্ধিয়া আকৌ ভাত চাত বনাই কিনে, খাই কিনে শুবই হ'ল সিহঁতৰ। সিহত টো জীৱন-যাপনটো চবতচ্ছে ভাল।
উম্, হেলদি। উম্ হয় হয়, তাকেই। বাকি আৰু মোৰ গাঁৱৰ কথা কওঁতে, এতিয়া আপোনাৰ সেই গাঁৱৰ পুখুৰী তুলিহে মনত প পৰিছে। পুখুৰীত গৈ মাছ মৰা দিনবোৰ, বৰশী বোৱাৰ দিনবোৰ।
উম্, পুখুৰীতটো সিঁচিলে। যেতিয়া পানী খিনিও সিঁচে, তাৰ পিছত যোনটো বোকা হয়, তাতে যে মাছ ধৰিব যায়। কি ধুনীয়া পৰিৱেশ।
সঁচাকে সঁচাকে, হয় দিয়ক। গাঁৱৰ পৰিৱেশবোৰে, বৰ মনোমোহা।
উম্, বহুত মনোমোহা পৰিৱেশ।
হয়।
তাতে, এতিয়া চহৰত যেনেকে লগা লগি ঘৰ আছে। তাতে সেনেকুৱা নহয়, বহুত ডাঙৰ এটা জেগা থাকে। ধুনীয়াকে আপুনি খোজ কাঢ়িব পাৰে, কিবা কৰিব পাৰে। ৰাতি ভাত খাই উঠি কেনে।
উম্, হয় বাৰু।
যোৱাৰ আগতে।
বাৰু।
সেইটোৱে, ভাল লাগে তাতে।
বাকী আৰু আজি কি বনালে?
আজি ঢেকীয়া বনাইছে, হ'ব তেনেহ'লে।
অ', ঠিক আছে বাৰু। কথা পাতি ভাল লাগিলে, আকৌ কথা পাতিম বাৰু ধন্যবাদ।
ঠিক আছে, শুভ ৰাত্ৰি।
অ'।